ক'ত আছ?
এইয়া ঘৰতে।
অঁ বাকী খবৰ-খাতি?
খবৰ-খাতি ভালেই বাৰু।
তাকে এই, আজি অলপ জৱহাল নেহৰুৰ বিষয়ে চাইছিলোঁ, আমাৰ একজাম আহিছে ন'।
এ'
পুৰণা কিখন কৈছো তাকে উমঁ এতিয়া জবহলাল নেহৰু বিষয়েটো জানেই চাগে অলপ চলপ দে আজি মই অলপ কৈছোঁ বাৰু উমঁ জৱাহল নেহৰু হৈছে স্বাধীন ভাৰতৰ প্ৰথম মহা প্ৰধানমন্ত্ৰী আৰু দেশৰ অন্যতম মহাত- মহান স্বাধীনতা সংগ্ৰামী আছিল তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ এজন- বুলি গণ্য কৰা হয় তেওঁ গণতন্ত্ৰ বিজ্ঞান শিক্ষা আৰু উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। শিশুসকলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল আৰু শিশুসকলৰ প্ৰতি তেওঁ অগাধ- মৰমৰ বাবে চা চাচা নেহৰু বুলি কোৱাছিল জৱাহৰলাল নেহৰু- জন্ম ওঠৰশ নিৰানব্বৈ চনৰ- চৈধ্য নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাবাদত হৈছিল তেওঁৰ পিতৃ নাম আছিল- আছিল মতিলাল নেহেৰুৰ মাতৃৰ নাম আছিল সৌৰূভ ৰাণী নেহেৰু। তেওঁ এখন সমৃদ্ধ পৰিয়াল জন্মগত কৰিছিল সৰুৰে পৰা তেওঁ মেধাবী আৰু- অধ্যয়ন প্ৰিয় আছিল প্ৰাথমিক শিক্ষা ঘৰতে গ্ৰহণ কৰাৰ পিছত তেওঁ ইংলেণ্ডৰ- হেয়াৰ স্কুলত পঢ়া শুনা কৰে তাৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত- প্ৰিন্ছ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে পিছলৈ লণ্ডনৰ ইনাৰছ্ ষ্টেম্পলৰ পৰা আইন শিক্ষা সম্পন্ন কৰি বেৰিষ্টাৰ হয় ভাৰতৰ- লৈ উভতি আহি তেওঁ- মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনত যোগদান কৰে সহযোগ আন্দোলন। আইন মান্য আন্দোলন আৰু ভাৰতৰ ত্যাগ আন্দোলত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। স্বাধীনতাৰ সংগ্ৰামৰ সময়ত তেওঁ কেইবাবাৰো কাৰোবাৰ কাৰোবাৰ খাটিবলগীয়া হৈছিল দেশৰ স্বাধীনতাৰ বাবে তেওঁ- ত্যাগ আৰু নেতৃত্ব অতুলনীয় ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টত ভাৰতৰ স্বাধীন হোৱাৰ পিছত। জৱাহৰলাল নেহেৰু দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হয়ঁ। তেওঁ ঊনৈছশ সাতচল্লি চনৰ পৰা ঊনৈছশ- আঠতিছ চনলৈ দায়িত্ব পালন কৰে তেওঁ শাসন কালত বহুত বৃহৎ বাধা উদ্যোগ বিজ্ঞান গৱেষণা কেন্দ্ৰ শিক্ষানুষ্ঠান আৰু দুগ স্থাপন কৰা হয় ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আই টি আৰু বহু উচ্চ শিক্ষানুষ্ঠান গঢ়ি তোলাত। তেওঁৰ বিশেষ ভূমিকা আছিল, জৱাহৰলাল নেহৰু আছিল শান্তি প্ৰিয় নেতা। তেওঁ বিশ্বাস শান্তি আৰু অহিংসা আৰু পঞ্চশীলন নীতিৰ সমৰ্থক আছিল তেওঁ বিভিন্ন দেশৰ সৈতে বন্ধুত্বপূৰ্ণ- সম্পৰ্ক গঢ়ি তুলিব চেষ্টা কৰিছিল তেওঁ দ্য ডিছকভাৰী অফ ইণ্ডিয়ান- গিফ্টছ অফ ৱৰ্ল্ড হিষ্ট্ৰ্ৰী এণ্ড লেটাৰ্ছ অফ এ ফাদাৰ অফ হিলছ ডটাৰ- আদি বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। শিশুসকলৰ প্ৰতি তেওঁৰ গভীৰ মৰমৰ বাবে তেওঁৰ জন্মৰ দিনত- চৈধ্য নৱেম্বৰত সমগ্ৰ ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁ নি নিশ্চয় ভাৱে- চাচা নেহেৰু বুলি মাতিছিল। ঊনৈছশ- আঠত্ৰিশ চনৰ সাতাইছ মেত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়, কিন্তু তেওঁৰ আদৰ্শ চিন্তাধাৰা আৰু দেশৰ- কৰা অৱদান আজিও ভাৰতবাসীৰ বাবে অনুপ্ৰেৰণাৰ- উৎস। জৱাহৰলাল নেহেৰু আছিল স্বাধীন ভাৰতৰ এজন দূৰদেশী নেত- তা দেশপ্ৰেমিক আৰু উন্নয়নৰ পথ। প্ৰদৰ্শক। শিক্ষা বিজ্ঞান গণতন্ত্ৰ আৰু জাতীয় ঐক্যৰ ক্ষেত্ৰত তেওঁৰ- অৱদান ভাৰতৰ ইতিহাস। সদায় স্মৰণীয় হৈ থাকিব, তেওঁৰ জীৱন আৰু কৰ্ম নতুন প্ৰজন্মৰ এক অনুকৰণীৰ আদৰ্শ আৰু আমাৰ এতিয়া মহাত্মা গান্ধীৰ যিহেতু স্বাধীনতা সংগ্ৰামী হয়, হয় নে নহয়?
উম।
এ অলপ কচোন মহাত্মা গান্ধীৰ বিষয়ে।
মহাত্মা গান্ধীটো আমাৰ জাতিৰ পিতা। চবেই জানে মহাত্মা গান্ধী জাতিৰ পিতা বুলি কোৱা হয়। মোহন দাস কৰমচাদ গান্ধী, তেওঁৰ সম্পূৰ্ন নাম। তোৰ মহাত্মা গান্ধী ক'বলৈ মানে কি আৰু মহাত্মা গান্ধীৰ ৰাষ্ট্ৰ পিতা বুলিও কোৱা হয়। জাতিৰ পিতা ৰাষ্ট্ৰ পিতা।
উম।
তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন মহান নেতা আছিল।
উম।
দুই অক্টোবৰ ওঠৰশ ঊনাসত্তৰ চনত পৰবন্দৰ গুজৰাটত তেওঁৰ জন্ম হৈছিলে।
উম।
তেওঁ মূল আদৰ্শ সত্য আৰু অহিংসাৰ।
উম।
তাৰপিছত তেওঁ মানে বহুতো অন্দোলন কৰিছিলে দেশৰ স্বাধীনৰ স্বাধীনতাৰ বাবে।
উম।
তোৰ তেওঁৰ আদৰ্শ আৰু ভা ত্যাগৰ বাবে ভাৰতীয়সকলৰ মাজত অতি সন্মানীয় তেওঁ। তেওঁ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দিছিলে।
উম।
তেওঁ স্বাধীনতা সংগ্ৰামৰ বাবে
উম।
কেইবা বাৰো কাৰাবাস খাটিব লগা হৈছিলে। উম কি মহাত্মা গান্ধীৰ কবলে গলে শেষ নহয়, তেওঁ এজন স্বাধীনতা সংগ্ৰামী আছিলে।
উম।
দণ্ডি যাত্ৰাৰ তেওঁ উল্লেখযোগ্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনটো ঊনৈশ বিয়াল্লিশ চনত আৰম্ভ হৈছিলে। তেওঁৰ জন্মদিন দু দুই অক্টোবৰত ভাৰতৰ গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।
উম।
দুই অক্টোবৰ দিনটো আন্তৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপেও পালন কৰা হয়, মহাত্মা গান্ধীৰ সন্মান সহকাৰে বাপু বুলি কোৱা হয়, তেওঁ ত্ৰিশ জানুৱাৰী ঊনৈছশ আঠচল্লিশ চনত মৃত্যুবৰণ কৰে। তেওঁৰ জীৱনৰ মূল শিক্ষা আছিল সত্য অহিংসা আৰু শান্তি আৰু মানৱতা। দক্ষিণ আফ্ৰিকাত তেওঁ বান বৈষ্ম্যমৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, তেওঁ লণ্ডনত আইন অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃৰ নাম কৰমচাদ গান্ধী আৰু মাতৃৰ নাম পুতলী বাই আছিলে। তেওঁ মহাাত্মা গান্ধী দেশৰ স্বাধীনতাৰ কাৰণে তেওঁ ত্যাগ দিছিলে। তেওঁ তোৰ কাপোৰে পিন্ধা নাছিলে, এৰী কাপোৰ পিন্ধিছিলে, নি তেওঁ বিদেশীক খেদা অভিযান কৰিছিলে, তেওঁ বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ এ আৰম্ভ কৰিছিলে। মানে বিদেশী বস্তুবিলাক একেবাৰে বৰ্ধন কৰিছিলে বিদেশী বস্তু মানে ভাৰতত বন্ধ কৰিছিলে। তেওঁৰ কাৰণে আজি আমাৰ দেশ স্বাধীন তেওঁ ব্ৰিটিছসকলক খেদিছিলে ব্ৰিটিছসকলক অহিংসা আন্দোলন কৰিছিলে। শেষ আও তাৰপিছত তেওঁ এইবিলাকে তেওঁৰ মানে জাতিৰ পিতা তেতিয়া তেওঁৱে আমাৰ টকা পইচা চবতে তেওঁৰে ফটো।
উম।
গান্ধী মানে কি আৰু গান্ধী তেওঁ ইমান এটা সন্মান দিয়া হৈছে তেওঁ পইচাত তেওঁক আৰম্ভ কৰা হল। এইবিলাকেটো তেনেকুৱা বহুতো আছে এতিয়া আৰু তই জি কে বিষয়েতো ক'ব পাৰ কিছুমান জি কে চাৰ্চ জি কে মানে কি এক্মাম ৰিলেটেদ জি কে বিলাক যেনেকে পৰীক্ষাত আহিব পৰা জি কে। এনেকুৱা ধৰণৰ পৰীক্ষাত আহিব অলপ চা চোন মানে কচোন অলপ কেনেকুৱা ধৰণ আহিব পাৰে যেনে জেনেৰেল নলেজ টাইপ। কি কি আহিলে ভাল জি কে বিলাকৰ ওপৰত কচোন অলপ
এনেকে ভাৰতৰ ৰাজনীতি ৰাজধানী কি নতুন দিল্লী তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি ৰয়েল বেংগল বা তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি পদুম ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কি জনগণ মন ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি বন্দে মা মাতাৰম তাৰপিছত ভাৰতৰ সংবিধান কেতিয়া কাৰ্য্য কৰা হয় ছাব্বিছ চনৰ ঊনৈছশ পঞ্চাছ চনত তাৰপিছত ভাৰতৰ সংবিধানৰ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ছাব্বিছ চনৰ ঊনৈছশ পঞ্চাছ চনত, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন গংগা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেৱ কোনখন গংগা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন এছিয়াত আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো প্ৰশান্ত মহাসাগৰ তাজমহল কোন চহৰত অৱস্থিত আগ্ৰা, গ্ৰিছৰ সম্পূৰ্ণ নামটো কি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ আসাম অৰ্গেনজেশ্যন ভাৰতীয় মহাকাশ গৱেষক সংস্থা তাৰপাছত ইউ এনৰ সম্পূৰ্ণ নামটো হ'ল ইউনাইটেড নেশ্যনেল অৰ্গেনাইজেচন কমিনাৰ। কম্পিউটাৰজনক বুলি কাক কোৱা হয় চাৰ্লস বেবেজক। ভাৰতীয় ৰাষ্ট্ৰীয় গছ কি বটগছ। পিংক চিটি বুলি কোন চহৰক কোৱা হয় জয় পুৰ। ভাৰতীয় মুঠ কিমানখন ৰাজ্য আছে আঠাইছখন। ভাৰতৰ মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আঠখন। চন্দ্ৰত প্ৰথম খোজ দিয়া ব্যক্তি কোন নীল আৰ্মষ্ট্ৰিং। ভাৰতীয় ৰাষ্ট্ৰীয় ফল কি? আম। তাৰপিছত এতিয়া আমাৰ অ চৌদিশেতো দেখি দেখিছোয়ে বানপানী হৈ আছে। হয়নে?
উম।
এতিয়া বানপানীৰ বিষয়ত মই কিছুমান কৈছো আৰু এতিয়া বানপানী অসমৰ এক সাধাৰণ প্ৰাকৃতিক দুৰ্যোগ প্ৰায় প্ৰতি বছৰে বৰষুণৰ দিনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে ওফন্দি উঠে ফলত ৰাজ্যত বহু অঞ্চল বানপানী উৎপদিত হয়। বানপানীৰ কালত অতি বৰষুণ পাহাৰৰ পৰা নামি অহা পানী নদীৰ পলি মাটি জমা হোৱা বন নবংস আৰু নদীৰ পাৰত খহনীয় আদি বানপানীৰ মুখ্য কাৰণ। বানপানীৰ ক্ষতি বানপানীয়ে মানুহৰ ঘৰ বাৰী খেতিপথাৰ ৰাস্তা ঘাট বিদ্যালয় আৰু দলং নষ্ট কৰে, বহু মানুহ গৃহহীন হয়, গৰু ছাগলী আদি পশু পশুধনৰো ক্ষতি হয়, বানৰ পিছত বিভিন্ন ৰোগ বিয়পি পৰে গতিকে নদীৰ পাৰ মজবুত কৰা অধিক গছ গছনি ৰোপণ কৰা উপযুক্ত জল নিসাচৰ ব্যৱহাৰ কৰা আগতীয়াকৈ সতৰ্ক পানী প্ৰদান কৰা আৰু বানপানীত লোকক সময় সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়। উম, বানপানী সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলেও সঠিক ক পৰিকল্পনা আৰু সজাগতা আৰু চৰকাৰে জনসাধাৰণে যথেষ্ট ইয়াৰ ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰি আৰু চৰকাৰে কিছুমান নিদ পদক্ষেপ ল'ব লাগে যাতে বানপানী সোনকালে ৰোধ হয়। এতিয়া আমাৰ খেলুৱৈ যেনেকে ইণ্ডিয়াতো ধেৰ আছে এতিয়া এই বিৰাট কোহলিৰ বিষয়ে অলপ কচোন?
বিৰাট কোহলি বিষয়ে মানে কি বিৰাট কোহলি অসম ভাৰতৰ খেলৰ এজন বিখ্যাত খেলুৱৈ, তেওঁ হেৰি তেওঁ কি ভাৰতীয় টিমৰ কেপটেইনো আছিলে।
উম।
তেওঁ এজন বিখ্যাত ৰিয়েক কতাৰ, পাঁচ নমে নাইনটিন অ', নহয় উনৈশ শ' আঠাশী দিল্লীত তেওঁ জন্ম হৈছিলে। তেওঁ এজন বেটছমেন।
উম।
ৰাইট হেণ্ড বেটছমেন হয়। তেওঁ তোৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আছিলে। তেওঁ আধুনিক যুগৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ গণ্য কৰা হয়। তেওঁ ভাৰতত দুহেজাৰ এঘাৰ চনৰ এইটি নাইন ক্ৰিকেট বিশ্বকাপত আৰু দুহেজাৰ তেৰ চনৰ চেম্পিয়ন ট্ৰফি জয় কৰিছে। তেওঁ আ ৰয়েল চেলেঞ্জাৰ বেংগালৰ টিমটোৰ হৈও খেলে। তেওঁ এটা প্ৰা প্ৰাক্তন কেপ্তেইন আছিলে তেওঁ। তেওঁৰ পত্নীৰ নাম অনুষ্কা শৰ্মা।
হুম,
তেওঁ
বুলি কম এতিয়া তেওঁক উপনাম কিং কোহলি বুলিও কোৱা হয় তেওঁক বুলিও মতা হয়, তেওঁ উনৈছশ অ', মানে হেৰি তেওঁ অনু উনৈশ উনৈশ বিশ্বকাপ মানে নাইনটিন বিশ্ব বিশ্বকাপ দুহেজাৰ আঠ চনত ভাৰতীয় দলক নেতৃত্ব দি চেম্পিয়ন কৰিছিলে মানে আণ্ডাৰ নাইনটিনৰ
উম,
তেওঁ দুহেজাৰ এঘাৰ চনৰ দিনে বিশ্বকাপৰ বিজয়ী ভাৰত দলৰ সদস্য আছিলে।
উম,
তেওঁ দুহেজাৰ তেৰ চনৰ আই চি চি চেম্পিয়ন ট্ৰফি বিজয়ী ভাৰতীয় দলৰ সদস্যও আছিলে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহুতো শতক আৰু ৰাণৰ অভিলেখ গহিছে। তেওঁ বিশ্বৰ অন্যতম সফল আৰু জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয়। তেওঁ খেলৰ মূল শক্তি হৈছে ফিটনেছ আত্মবিশ্বাস ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম
উম।
অঁ তেওঁ এ এ টি টুৱেণ্টিৰো ভালেমান ৰান আছে তেওঁ আঁহ। আৰু তোৰ তেওঁ কথা কব গলে শেষ নহয় বাৰু বিৰাট কোহলি মানে কি আৰু চবৰে জনপ্ৰিয় তেওঁ‌ তেওঁ এঁ, অদিত অঁ অদি খেলে টি টুৱেন্টি খেলে এতিয়া টি থীৰি পৰা মাজতে ৰিটায়াৰমেণ্ট ললে। তেওঁ বিৰাট কোহলি অদি মানে কেৰিয়াৰৰ প্ৰায় চৈধ্যয হাজাৰ ৰাণ আছে, টি টুৱেণ্টি তোৰ তোমাৰ নিচিনা, এক্সুমেন্তো কিমান আছিলে টি টুৱেণ্টি অঁ তোৰ চাৰি হাজাৰ এশ আঠাশী ৰাণ। তাৰপিছত তোৰ টেষ্টত তেওঁ ৰাণ আছিলে অঁ অঁ, ন হাজাৰ দুশ ত্ৰিশ ৰাান আছে। তেওঁ টেষ্ট মেচ খেলছে টোটেল ওৱান টুৱেণ্টি থ্ৰীখন। চেঞ্চুৰী ত্ৰিশটা, হায় স্কৰ তু ফিফ তি ফৰ তেওঁ। তেওঁ উম এম এছ ধনিৰ বিষয়ে জান নেকি এম এছ ধনীৰ বিষয়ে অলপ তোন এম এছ ধনী বিষযয়ে তই কিমান জান অলপ কচোন এম এছ ধনীৰ বিষয়ে চাই পেলাই চাই পেলাই বুলি নহয় কি জান মহেন্দ্ৰ সিং ধোনী ত আমাৰ ইণ্ডিয়ান টিমৰ তিনিটা ট্ৰফি যোনে বিজয় কৰিছিলে, চেন্নাই চুপাৰ কিঙৰ প্ৰাক্তন অধিনায়ক
সকলোৱে ধৰক কেপ্টেইন কোহলী বুলিও জানে জনজাত।
উম।
মহেন্দ্ৰ সিং ধোনী ভাৰতৰ এগৰাকী মহান ক্ৰিকেটাৰ খেলুৱৈ আৰু সফল অধিনায়ক। তেওঁ ভাৰতীয় ক্ৰিকটাৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে গণ্য কৰা হয়। তেওঁ শান্ত স্বভাৱ আৰু নেতৃত্বৰ গুণ আৰু খেলৰ প্ৰতি নিষ্ঠাৰ বাবে তেওঁক কোটি কোটি মানুহৰ প্ৰিয় খেলুৱৈ, মহেন্দ্ৰ সিং ধোনিৰ জন্ম ঊনৈছশ একাশী চনৰ সাত জুলাইত। ঝাৰখণ্ডৰ ৰাচ ৰাজিত হৈছিল, তেওঁৰ পিতৃ নাম আছিল প্ৰাণ সিং ধোনী আৰু মাতৃৰ নাম আছিল দেৱী দেৱী। সৰুৰে পৰাই তেওঁৰ খেলৰ প্ৰতি আগ্ৰহী আছিল। প্ৰথমে তেওঁ ফুটবল খেলিছিল যদিও পিছলৈ ক্ৰিকেটাৰৰ প্ৰতি বিশেষ মনোযোগ দিয়ে, ধনী